কাৰ? কোৱা। এইয়া ভাত খাই উঠিছো।
ভাত খালা?
উম।
আহ অ' মইও এই মাত্ৰ খাই উঠিছোহে।
অঁ, বাকী খবৰ খাতি ভালেই নহয়?
খবৰ খাতি ভালে ভালে। তোমাৰ কোৱা?
মোৰ এ বেয়া।
বেয়া একো নাই, বেয়া বেয়া ভালৰ মাজৰ মাজতে চলি থাকে বেয়া ভাল
তোমাৰ কি ক'ম আৰু লাইফটো যি হুই আছে।
তাকেইটো।
দোকান এখন খুলিছিলো সেইখনো চলা নাই তোমাৰ।
কিহৰ দোকান আছিলে?
এ তোমাৰ বাইকৰ এ ছে চিৰিছৰ দোকান।
অঁ। এ ছে চিৰিছৰ!
এ বিলত খুলি দিলো চাইডত আৰু ডাঙৰ এখন খুলি দিলে মই খোলা পাছতে।
অঁ।
মা'হ ফাৰ্ষ্টতে ঠিকে চলি আছিলে
তাৰ পিছতহে বেয়া হ'ল নেকি?
এতিয়া নতুনকে এখন খোলাৰ পিছত তোমাৰ চব মানুহ তালে গুচি যায়, মোৰ কাষ্টমাৰ খিনি তালে টানি নি লৈ যায়।
অ', তোমাৰ বেলেগ ডাঙৰকে খুলি দিলে চাগে, আৰু হেইকাৰণে কাষ্টমাৰ বেছি যায়। এটা কাম কৰো নহলে আমি, মই ভাবিছো আমাৰ ইয়াত চেণ্টাৰতে, ওচৰৰ চেণ্টাৰটোতে এখন হেলমেটৰ দোকান খুলো বুলি ভাবিছো!
চেণ্টাৰত খুলিলে নহ'ব।
তেনে ক'ত খোলা পাৰিবি?
টাউনত ৰুম এটা চাই ভালকে তাতে খুলিব লাগে, টাউনৰ ফালে।
টাউনৰ ফালে অ' সেইফালেও পাৰি বাৰু।
তোমাৰ মোৰ ৰুমটো তেতিয়া ইয়াত বন্ধ কৰি পেলাই, মোৰ তাত থকা বস্তু খিনি তালে নি।
অ'।
আৰু নতুন, নতুন ভাল বস্তু সোমোৱাই দিব পাৰিলে ভাল চলিব তেতিয়া।
অ'।
ৰুমটো অলপ ডাঙৰ চাব লাগিব কিন্তু।
তাকে তেনে হেৰি কৰিবা নেকি, আমি এদিন ৰুমটো চাই আহোগে নেকি? গৈ পেলাই, ৰুমটো চাই ঠিক
এই তোমাৰ আও ডাঙৰ গুদাম এটাও লাগিব দেই, ষ্টক বিলাক থবলৈ।
অ', অ', সেইটো মই ভবাই নাছিলো।
এই ৰ'বচোন মই সিদিনাখন ভিডিঅ' এটাত পাইছিলো।
অ'।
তোমাৰ এই ল'ৰা এটা ৰুম এনেকে দেখাই থাকে মানে, কৰ'বাত দোকান ঘৰৰ ৰুম বিলাক।
অ'।
খালী থাকিলে সি সেনেকে ভিডিঅ' কৰি দেখাই দিয়ে।
উম।
সুধিছিলোঁ মই, সি তোমাৰ দামটো অলপ বেছি কৈছে।
কিমান মান কৈছে, এই দামটো এনেই?
মাহে তোমাৰ ন' হেজাৰ টকা লাগে বুলি কৈছে!
উম, ন' হেজাৰতো বেছি কৈছে বাৰু। অলপ কম হোৱা হেতেন ভাল আছিলে?
সেইটোয়ে তোমাৰ দোকান ডাঙৰ বাৰু, ৰুমটো ধু-ধুনীয়া কিন্তু।
অ'।
এ ওলাবাচোন চাই আহিম দেই দুইটাই, আও যদি বেলেগ জেগাতো আছে এনেকে সুধি মেলি চাই আহিমগৈ।
অ', অ', দোকানখন বাৰু চোৱা হ'ব, এতিয়া আমাৰ মেইন কথাটো হ'ল আমাৰ, এতিয়া হেলমেট আমি কেনেকুৱা টাইপৰ হেলমেট আনিলে ভাল হব মানে চেল হ'ব?
হেলমেট তোমাৰ, কম দামী বিলাক বেছি চেল হয়।
উম।
আৰু এই তোমাৰ অৰুণাচলৰ মানুহ বিলাক আহিলে, দামী দামী বিচাৰে বাৰু দেই। ভাল, ভাল।
অ', অ'।
তো এনেকুৱা আৰু চেফটি সিনতক লাগে, বহুত ভাল-ভাল দামী-দামী লাগে।
অ'।
তোমাৰ একযোৰো লয়।
আমি হেৰি কৰিব লাগিব তেনে, গোটেইখিনি কেটেগৰীৰে আনিব লাগিব মিলাই মিলাই।
উম, কমৰ খিনি বেছি আনিব লাগিব নৰ্মেল আমাৰ মানুহ বিলাকে এনে বাচিবৰ কাৰণে তোমাৰ কমৰটোৱে লয়।
অ,
নিজৰ চেফটিটো ইমান হেৰি নকয়।
অ, কমত পাৰি অ, ন গোটেইখিনি তোমাৰ ধৰ তেনেকেই আনিব লাগিব আৰু কমৰো আনিব লাগিব।
দামীবিলাক কম আনিম, তোমাৰ কম দামীবিলাক বেছি আনিব লাগিব।
অ,
আৰু এ, বাইাকে এক, যছ বিলাকো বিচাৰি থাকে।
অ, অ, এগ, যছ অ, সেইটো তোমাৰ বিচাৰেই আজিকালি।
মোৰ দোকানত আছিলেও, কেডাল মান এক, যছ।
আছে ন।
উম, আৰু কেইডালমান আনিব লাগিব, মই এনেকে লি লিচ, এখন বনাম ৰ'বা কি কি, এনেকে বেছি চেল হয়।
অ,
সেই মাল খিনি আকৌ এনেকে অৰ্ডাৰ দি আনি লম, উম।
উম, সেইটোৱে তোমাৰ আমাৰতো তোমাৰ হেলমেট খিনি থব'লৈ কাৰণে তোমাৰ যোনখিনি বস্তু ষ্টড থাকে যে আমি মানে তেনেকে অৰ্ডাৰ দিব পাৰি নে নে
এ, নাই নাই হেই কৰিম সেইবিলাক নিজে মই বনাই লওঁ।
অ, অ,
তোমাৰ এই, লোহাৰ দি
অ,
সেনেকে নিজে বনাই লোৱাই ভাল, হৈছটেনো মদেল। ৱালট লগালে মানে সেইবিলাক কমজুৰি, ভাঙি যায়।
অ,
তোমাৰ মোৰো এনেকে আগৰ ইচটেনে আনি দিছিলো। ৱালত ইমান ভাল এটা ৰখি নাথাকে ওজন দিলে পৰি যায়।
অ, তেনে নিজে বনাই লৈয়ে ভাল ধৰ নিজৰ মতে হেভিকে
সখনত গৈছিলো সেইদিনাখন সি ধুনীয়া গপচ কে বনাই লৈছে।
অ,
সেনেকে বনাই ল'ম দিয়া, তাৰপা চাই আহিছো মই মানে
অ, অ, তেতিয়াও বেছি ভাল হ'ব।
উম, আৰু হেৰি কৰিম দিয়া। পাছত যে আমি ভিডিঅ' চিডিঅ' ৰিল চিল বনাই। ইউটিউব'তো দিম, ইনষ্টাগ্ৰাম'তো দিম।
অ, অ, এইটো ভাল ভাবিছা তোমাৰ। এতিয়া আমাৰ বিজনেছ টো ৰিচ্ছ হ'ব, মানে মানুহো তাত বেছি যাব।
আজিকালি ভিডিঅ' চাই চাই মানুহ বহুত দূৰৰ পৰা আহি যায়।
তেনেকুৱা আমি আমাৰ দোকানৰ পেজ এটাই খুলি থ'ব লাগিব।
উম, নামটো কি দিমনো পিছে।
নামটো তোমাৰ হেৰি, দিব পাৰি পুত কাই বাইকাৰছ হাব, দিব পাৰি এনেকে।
পাৰি অ, অ, ভাল আছে দিয়া, নামটো ঠিকে এনেকে ডাঙৰ বেনাৰ এখন বনাই। টোক দোকানৰ ওপৰত লগাই দিব লাগিব।
উম, উম, তোমাৰ অলপ হেৰি তোমাৰ টোতো পোষ্টাৰখনত তোমাৰ হেলমেট-চেলমেট চব দিব লাগিব এনেকে আ
উম, মানে এনেকে দোকানৰ কাৰণে বনোৱা খন যে সেই তোমাৰ লাইটটো থাকে ভিতৰত ভিতৰত লাইট দিব পাৰি যে।
অ', অ', লাইট থকাটো ন?
অ', সেইটোৱেই।
আমাৰ হেৰি আৰু তোমাৰ আমাৰ হেডিংটো যোনটো পোটকাই বাইকাৰছ হাব
হ।
সেইটো তোমাৰ যোনটো ফাৰ্ষ্টৰ ৱৰ্ডটো আছে সেইটো অলপ ডাঙৰকে দিম। বাকী এই দুটা অলপ তলত সৰুকে দি দিম।
টো অকনমান সৰুকে দিম। আৰু ভিতৰত লাইটটো এনেকে পুটকাটোত তোমাৰ ৰঙা লাইট দি দিম। বাকী বাইকাৰ হাবটোত হালধীয়া দি দিম।
অ', অ', তে লুকটো ভাল আহিব।
উম, আৰু ই তলত তোমাৰ ইঞ্চ ইনষ্টাগ্ৰামৰ এনেকে পেজটো আই ডি টো দি দিম। আৰু ইনষ্টাগ্ৰাম, ফেচবুক তাৰপিছত ইউটিউব। তিনিওটা এনেকে দি দিম বেনাৰখনতে।
অ'।
তাতে।
অ', অ', পাৰি পাৰি ভাল হ'ব তেতিয়া।
সেইটো নাম দি ৰ'বা একাউণ্ট এটা খুলিমেই মই এতিয়া। ভাবি আছো ৰিল বনাম। বনাম বুলি। অকলে ইমানটা নোৱাৰি গৈ মানে মানুহে চাবানে তুমি ভিডিঅ'ই বনাবা।
অ', তেনেকুৱা দিগদাৰ হয় বাৰু।
দুইটাই কৰিলে ভাল হ'ব। তেতিয়া তুমি ভিডিঅ'টো বনাই দিলে মই মানুহটোক কেনেকে দেখাই থাকা, সেইবিলাক ভিডিঅ' ললে ভাল হ'ব।
অহ।
নহবা কিবা-কিবি মডিফাই কৰি থাকিলে লগাই থাকিলে তুমি সেনেকা ক্লিপ ল'ব লাগিব।
উম উম। আকৌ ধৰ আমাৰ ধৰ যোনবিলাক কাষ্টমাৰ আহিব
উম।
সিহঁতে ধৰ কিবা এটা বস্তু ল'লে তেতিয়া সেইটোৰো আমি ভিডিঅ' বনাই ফিডবেক ল'ব পাৰিম বা এনেকুৱা কিবা।
অহ, হেনেকা টাইপত লম। ভাল হ'ব দিয়া। যেনে তেনে তুমি টেন কে মান ফলুৱাৰ কৰি ল'লে, মজাকে চলি থাকিব পাৰিম আমি।
অ', কাৰণ তেতিয়া আমাৰ কাষ্টমাৰো বাঢ়ি যাব। বেছি মানুহে গম পাব। আমাৰ বিজনেছটো কথা।
আৰু হেৰি কৰিম এটা টাইমত দিয়া এনেকে যদি ইয়াত বেছি চাকচেছ হৈ যাওঁ
উম।
পিছত এনেকে, এই তোমাৰ বাইকত পাৰ্টবিলাক যে পাই যে।
অ'।
আমাৰ ইয়াত মানে তোমাৰ পাৰ্ট হেনেকা পাৰ্ট পোৱা এভেইলেবল পোৱা দোকান নায়ে।
অ', অ', এচেছৰিজৰ কথা কৈছা ন?
এচেছৰিজখিনি নহয়।
অ', অ', পাৰ্টছবিলাক বাইকৰ।
অ', তোমাৰ অৰিজিনেল পাৰ্টবিলাক যে এক্সিডেণ্ট হ'লে ভাঙি যায়।
অ', অ'।
হেনেকে বহুত দিন অৰ্ডাৰ দি পেলাই বহুত ৰখিব লাগে মানে।
অ'।
হেনেকা টাইপ এখনো খুলিব মোৰ মন আছে।
তেনেকুৱা পাৰি বাৰু। আমি লগতে খুলি দিব পাৰিম চাইডত। আকৌ মানে বেলেগে
অ', এতিয়া বাৰু এই সাধাৰণ এইখনে খোলো। এইখনৰ পৰাও যদি বেছি চাকচেছ হৈ যাওঁ, তাৰপিছত সেনেকা এ, মাথা মাৰিম।
অ', অ'।
মানে মই চাইছো সিদিনাখন এনেকে, মোৰ লগৰএটাই বাইক ক এখন ভাঙিলে, তুমাৰ পাৰ্ট টো অৰ্ডাৰ দি থৈছে, আমুক তাৰিখে আহিব বুলি কয় নাহে। এ, বহুত দৌৰাই আছে দোকানী বিলাকে।
উম, সেইটো যেনে বেছি ভাল হ'ব। কাৰণ মানুহ বিলাককো এইটো দৰকাৰ যেতিয়া
উম, আৰু তোমাৰ অৰিজিনেল ডিলাৰত লগাব গ'লে, চাৰ্ভি চেণ্টাৰত হেৰি পাৰ্টটোৰ দাম ধৰা তিনিশ টকা।
অ'।
সিহঁনতে তোমাৰ চাৰিশ টকা ল'ব।
বেছি লয় বাৰু এনেও দিলাৰ বিলাকত।
উম, সেইকাৰণে সেই
আমি যদি তাতকে কম দামত দিব পাৰো তেতিয়া আমাৰ কাষ্টমাৰও বাঢ়ি
আৰু এনেও এম আৰ পিত দাম নলয়তো, বহুত কমতে আনিব পাৰি।
অ', অ', সেইটোয়েই আৰু, আমি হলচেলত আনিব পাৰিম তেতিয়া এতিয়া আমি ধৰ বেছি হেৰি
এ সেনেকাই কৰিম ৰ'বা। এইখন খুলি লওঁ, তোমাৰ ওলাবা তেতিয়া ৰুমটো চাই আহিমগৈ ফাৰ্ষ্টতে।
অ', অ', ৰুমটো চাই আহিম।
পাতি যদি এ, যোনটো ৰুমৰ কথা কৈছো ন' হেজাৰ টকীয়া
অ'।
সেইটো যদি কথা পাতি মিলাই মেলি অলপমান কম দাম কৰিব পাৰি ভালে হ'ব।
অ', অ', সেইটো মিলিব বাৰু, আমি ভালকে যদি কথা চতা পাতি লওঁ।
উম, তাৰ মানে গুদাম ঘৰটো বহুত ডাঙৰ সেইকাৰণে দামটো বেছি কৈছে মানুহজনে।
অ', সেইটোও হয় বাৰু। এনেও আমাৰ দোকান খুলিলেতো গুদান লাগিবই, বস্তুবিলাক থব কাৰণে।
অ', ষ্টকটো থব তাত জমা কৰি থবলৈ, এনে চৌক কেতে চৌকা ৰুমটো সৰু হলেই হ'ল।
অ'।
এটা দুটা বস্তু হেলমেট কেইটামান আনি এনেকে ৰাখ সি দিলেই হৈ যাব
উম। সেইটোৱেই। আকৌ তোমাৰ হেৰি, হেৰি তোমাৰ যোন যোনতো ধৰ আমাৰ ষ্টৰ ৰুম হ'ব, কাৰন তাত ৰিক্সো হৈ যায়, আমি এটা মানে তেনেকে ভাবিছোঁ মই চিকৰিটি এটা দি দিম বুলি ভাবিছোঁ তেনেকে।
চিকৰটি নালাগে, তোমাৰ সেই ৰুম তলত ৰুমটো আছে, ওপৰত গুদাম ঘৰটো আছে।
অ'।
তোমাৰ তাত কেমেৰা লগাই দিম চবফালে।
অ', সেইটোও পাৰি বাৰু কেমেৰাত।
চিকৰটি দিব নালাগে, তোমাৰ চিকৰটি এ ইমান ডাঙৰো নহয় নহ, লৰা এটা আগৰ চিকৰটি ৰাখিবলৈ।
উম, তেনেকে আকৌ আমাৰ খৰচটোও বাঢ়ি যাব।
উম, আমি দুটা থাকিমে হয় যাব দিয়া! কেমেৰা লগাই দিম।
অ'।
আৰু হেৰি কৰিম এই সৰু-সুৰা বস্তুবিলাক যি ধৰ বাইকৰ লগ লাগা বস্তু আছে।
উম।
এনেকে লিষ্ট এখন বনাবাচোন নহ'বা মই বনাম তুমি কৈ দিবা।
অ', অ'।
যি যি পাৰ্টবিলাক লাগে।
উম।
চব অৰ্ডাৰ দি দিম মই।
মই বনাম বাৰু।
উম, উম।
ময়ো বনাম। আকৌ ধৰ তোমাক তুমিও বনাবা। মিলাই চাই লম।
অ', চাই পেলাই বনাই মোক দি দিবা। তেনে পিছে কাইলে মানে ওলাবা।
কাইলে ওলা কাইলে পাৰিম বাৰু। মোৰ কাম নাই।
অহ। তেনে কালি ৰুমটো ফিক্স কৰি আহিমগৈ দিয়া।
অ', অ' উম, উম হ'ব দিয়া তেনে।
অ'।